অ', কি কৰিছা?
চু দিয়া।
অ' ভাল তোমাৰ, অ', মোৰ ভালেই। এতিয়া ইমান গৰম পৰিছে। আজি গম পাইছা নে একে থাকিব পৰা নাই অ', ইমান গৰম। অঁ অঁ কালি দিনটো ভালে গ'ল নে গছ পুলি ৰুলা
কালি ৰুলোঁ দিয়া
অঁ ভালেই কৰিলা দিয়া সেই য়ে কালি সেই ৰুইছা যে পাঁচ ছয় বছৰ মান পিছতত তাকে তাৰপৰাই চা পাবা আৰু ধুনীয়াকৈ
অঁ হয় দিয়া
ছয়বছৰ পিছত ৰ'ডটো ভাবাচোন কিমান কাৰা হ'ব পাৰে ন এতিয়া যদি ৰ'দতটো ইমান কাৰা অঁ হয় দিয়া অঁ আগৰ ৰ'দতটো আছিল তোমাৰ ওলালেও অকণো গাত নালাগে হয়নেে এতিয়া ৰ'দটো তুমি ওলাই যাব
আৰু একে ইমান চোকা হৈছে ৰ'দটো
হৈছে মানুহে কি জান নে বৰষুণ হ'লেও ভাল আকৌ বৰষুণ
একেৰাহে দিলে আকৌ বৰষুণতটো বেয়া লগা হৈ যায় আকৌ একে ৰ'দহে নিদিয়ে ৰ'দহে নিদিয়ে কাপোৰ যেতিয়া নুশুকাই কাপোৰ জমা হৈ যায়গৈ তেতিয়া আকৌ ৰ'দ লাগে ৰ'দ লাগে
ৰ'দ লাগে এতিয়া আকৌ ৰ'দতো দিছে ইমান দিগদাৰ ৰ'দটো মানে কি জানা গৰমৰ ৰ'দতটো বহুত প্ৰত্যেকে মানে কাৰা হৈছে আৰু আগতকৈ তোমাৰ অঁ এইবাৰ তোমাৰ ঠাণ্ডাতটো অনুভৱ কৰিছিলা নে বাৰু ইমান অঁ অকোনো ঠাণ্ডা নপৰিলে হয় নে ভালকৈ একো ঠাণ্ডা নপৰিলে মানে তোমাৰ মানে ঠাণ্ডা মানে তুমি অনুভৱ ন কৰিৰিলা আৰু হেৰি হ'ল তোমাৰ মানে কাপোৰ ধৰক পাই নহ'
অঁ এই এইবাৰ মানে ফুৰিব যাওঁতেওঁ বা ইমান চুৱেটাৰ টুৱেটাৰ প্ৰয়োজন নহলে উম
গৰম লাগি যায় মানে তোমাৰ চুৱেটাৰটো পিন্ধিলেওঁ বাহিৰৰ বতাহতেই মানে তুমি যাবগৈ পাৰিছিলা অঁ মই মানে কিয় কৈছো জানানে কাৰণ এনেই তুমি আমাৰ আগতে এবাৰ শ্বিলং গৈছো গৈছিলো হাঁ কৰিব অলপ সৰু থাকোঁতেই গৈছিলো তেতিয়া মানে এতিয়া কি আছিল তোমাৰ ইমান ঠাণ্ডা জুলাইতে গৈছো এতিয়া ইমান ঠাণ্ডা গম পাইছা নে হয় এই যোৱা বছৰ যেতিয়া মানে শ্বিলং গৈছিলো তেতিয়া মানে কি শ্বিলঙত তোমাৰ জুলাই মাহত কোনো মানে তাত মানে ঠাণ্ডাই নাই ত
অ হয় নেকি মই নাই দিয়া যোৱা
অ তুমি যোৱা নাই ন তুমি গলে মানে গম পাবা অ যাবা যাবা তাত মানে তোমাৰ মানে কিন্তু বৰষুণৰ দিনত নাযাবা আৰু জুলাই মাহত তোমাক বহুত বৰষুণ তিতিিবা মানে বৰষুণত ছাতি এটা লাগিবইে তোমাক অ বহুত বৰষুণ কৰে তোাক ছাতি ল তুমি কিন্তু হেৰিত যাবা অ গৰমতে ঠাণ্ডা জেগাত যাব মন যায় কিন্তু তুমি তো ঠাণ্ডা পোৱা নহয় আজিকালি তাতো গৰমেই মানে কি জানানে অ আমি যাওঁতে ধৰা তাৰ মানে খিনি আনিলও স হেই পিধছে চুৱোৰ পিন্ধি কাৰণ সিহঁতেেৰাে তাতে থাকে যে হয় অলপ মানে ধ ঠাণ্াতোল
অ ঠাণ্ডাতো অনুভৱ কৰিছে আৰু অ আমাৰ ইয়াত এনেই ইমান গৰম হয় আমি গৰমৰ পৰা যোৱা যেতিয়া তাত আৰু চুৱেটাৰ পিন্ধিব লগা নহয় অ আমাৰ লগত মিলি অ মিলি যায় ভাল লগাহে হৈ যায় অ
কিন্তু সিহঁত তাতে ধই লয়ে তাতেই থাকে ন সেই ঠাণ্ডাো সিহঁতে অনুভৱ কৰি আছে কৰি আছে অ ত সিহঁতে সেইটো ঠাণ্ডা পাবই তাত ধৰণে
হয় দিয়া এে আজি আজিও যে ভাল গৰম পৰিছে এ নেমু চৰ্বত খাই উঠিছোহে জানানে মিঠৈ দি নেমু চৰ্বত খাই উঠিছো নেমু কেইটাহে ৰক্ষা কৰি আছে অ ঠিকেৰাও খাও আমি খালি দিও খাওঁ
কেৰা অ আমি মানে এটা জুচ বনাইও খাব পাৰিবা কেনেকে কি কৰিবা জানা বেছি গৰম পৰিলে যিহেতু আমাৰ মানে থলা পেটটোতো গৰম পৰিয়ে থাকে ন থেকেৰাটো মানে দেহৰ কাৰণে বহুত ঠাণ্ডা তোমাৰ কি কৰিবা থেকেৰা লবা উম অ থেকেৰা ল তাতে মানে মিঠৈ অলপ দিবা দি পেলাই আৰু হেৰি কৰিবা তাত থৈ পানী দি প্লে সবা যাত মিঠাটোলপ কাম হৈ থা থে নহয় তাতে থেকেৰা তিনটু দুশ মান বা চাৰিশ মান দিলা আৰু জালুক দুটামান দি পেলাই তিয়াই থৈ দিবা অলপ টাইম তিয়াই থৈ পেলাই মিক্সিত ধুনীয়াকে পিচি দিবা। দি পেলাই তাত মানে অলপ পানী ধৰি লওঁক হেৰি ব্যৱহাৰ কৰিবা কাৰণ টেঙা যে হয় অলপ পানী ব্যৱহাৰ কৰি এ হেৰি দি চেকনি দি মানে চেকি পেলে এগিলাচ এগিলাচ খাই দিবা মানে সে সদায় নাখাবা আৰু সেইটো আৰু মাজে মাজে অ', সেইটো মানে তোমাৰ একদম মানে ইমান ঠাণ্ডা পৰিব আৰু তোমাৰ মানে বহুত ভাল গম পাইছানে সেইটো অ', বহুত ভাল মানে তোমাৰ মানে ঘৰুৱা বস্তু ভাল।
থৈ পেলাই পানী খাওঁ, আকৌ দাইলতো দি খাওঁ অ', দাইলতো দি খাওঁ, দাইল দিলে ভাল লাগে উম।
মানে আলহী খাবলৈ গৈছিলো এঘৰত তেতিয়া মানে মোক তেনেকে জুচ বনাই দিছিল গৰম বুইছানে? ইমান ভাল লাগিছিলে নহয়, তোমাক খাই পিনে তুমি মানে বহুত আৰাম পাবা সেই বস্তুটো। এতিয়া যিহেতু ইমান গৰম হয়, তোমাৰ মানে ঘৰুৱা এইবিলাক বস্তু খালে যদি তুমি নিজকে মানে ঠিক কৰি ৰাখিব পাৰা দোকানৰ বাহিৰা বস্তু যদি খোৱা মানে তোমাৰ বেমাৰহে হ'ব মানে এই গৰমত সেইটো কাৰণে অ' গৰমটোৱে মানে তোমাৰ মানে অনুভৱ কৰাই দিছে আৰু দেই মানে ঠাণ্ডা দিন কি যে, ভাল সেইটো অনু অনুভৱ কৰিছো আৰু এতিয়া। ঠাণ্ডা হ'লে ভাব ইমান ঠাণ্ডা কিয় হৈছে, অ', অ', হেইটোৱে অ', তেনেকুৱাই হয়, ন? কিন্তু মই নহয়, ঠাণ্ডা দিনটোয়ে বেছি ভাল গম পাইছানে? কিন্তু মই গৰম দিনটো ইমান ভাল নাপাওঁ সেইকাৰণে ভাত কি দি বনালা?
ভাত এয়া বনালো দিয়া হেৰি দি দালি নেমু চেপ
দালি বনাইছা অ' ভালে কৰিছা এই খালি মানে কি জানানে একদম মানে হেৰী মানে নিৰামিষ থালিহে খাব মন যায় হয়ানে ইমান গৰম যে সেইটো কাৰণে অ' নিৰামিষ খাব লাগে। মাছ, মাংস মানে তোমাৰ খাব মনে নোযোৱা হৈছে গ'ম পাইছা। মা-মাছটো তেওঁ তুমি অ', মানে, কিজে মাছটোত, অ, সেইটো আৰু মাছটো তুমি অকমান তে খাব পাৰা। এই টেঙা চেঙা দি পেলাই কি মাংসটোতো আৰু খাব নোৱাৰা। উম, সেইটোয়ে। আৰু এই গৰম যে লাইতৰ বিল বিলাকো ইমানেই আহিব গম পাইছানে। একেবাৰে আমাৰ তাতে অ', বহুত আহে। অ', তোমালোকৰ কিছুমান মিঠা ন। এ আমাৰও, গম পাইছাানে তুমি দেখোন কেইটামান ভৰালে দেখোন লগতে শেষেই হৈ থাকে দুদিনতে অ', অ', অ'। বিশ টকা পচ আমাৰতো কিমান আহে জানা, আমাৰ পয়সত্তৰ টকালৈকে আহিছে। তোমাৰ এদিনত এনেকুৱাও আহে। অ', চলি থাকে যে আচলতে ফেন বিলাক সেইটো কাৰণে মানে আমাৰ হে ফেন যিমান মানে চলে আচলতে মিটাৰটো এনেকুৱা তোমাৰ ব্য়ৱহাৰৰ ওপৰত আহে। তুমি যিমান বেছিকে ব্য়ৱহাৰ কৰিছা তাত তোমাৰ বিলটো বেছি আহে। অ', আৰু তুমি যিমান কমকৈ ব্যৱহাৰ কৰিছা তোমাৰ বিল
কমাই আহিব অ'।
মাহে তেনেকুৱা হয়। কিন্তুমান
মানুহ মানে কি হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা মানুহ বিলাক মানে অলপ মানে ভাল হৈছে। মানে তোৰ আগতে কি আছে
অ, হেৰি হৈছে, অকন মিত্যব্যয়ি হৈছে, অ', এনে এতিয়া গম পোৱা গৈছে যে কিমান পইচা আহিছে, কেই টকা আহিছে এনেই গম নাপ পাই যায়।
ছে অ', এনেই গম না নাপাই নহয়, ডেইলি কিমানকে আহে বা কি এপত বা আহে, অ', হিচাপি হ'ব পাৰি পাৰি মানে স্মাৰ্ট মিটাৰে মানুহক মানে হিচাবি
অ', এনেই গম নাপাও, কিমান কি আহিছ
গম নাপাও নহয়, আগতে অ', সেইটো। অ', একো প্ৰথমতে মোক আ লগাব নালাগে উম, আৰু এনেও চবাচোন মানুহে আগতে কৈছ কি তোমাৰ স্মাৰ্ট মিটাৰ লগালে এতিয়া ইমান আহে স্মাৰ্ট মিটাৰ লগালে আৰু বিল আহিব চাগৈ। আচলতে ক'বলৈ গ'লে কিন্তু আগৰ তুলনাত অকনমান কমহে আহে। কিমান মিটাৰৰ পৰা মানে
অ আম কেতিয়াবা বহুত বেছি আহে নহয় অ কেতিয়াবা বহুত বেছি
অ বহুত বেছি আহে বেছি আহে অ লাইটৰ বিলো মানেও বহুত গৰম দিন মানে লাইটৰ বিলতো এনেও বেছি আহে ন
অ অ ঠাণ্ডা দিনত কমে গৰম দিনত
মানে একে এনে ৰাহে একেৰাহে মানে চলিয়ে থাকে তোমাৰ হয়নে ফেনখন কিন্তু মই আৰু চব বস্তুৰ হল চলিয়ে কিন্তু তোমাক থাকে হয় কিন্তু ঠাণ্ডা দিনত যিহেতু একো নষ্ট
অ আহিবই আৰু বিল হয় ন বেছিকে অ ঠাণ্ডা দিনত সেইবোৰ একো নচলে ফেন নচ জলে খালি লাইট কেইটাহে জ্বলে
অ লাইটকেইটা হে জলে সেইকাৰণে বিলটো এতিয়া ঠাণ্ডা দিনত মানে স্মাৰ্টমিটাৰ বিলটো কম আহে কিন্তু তোমাৰ অনমিক বিলটোত মানে কি হয় জানানে বেছি আহে তোমাৰ আগতে এতিয়া সেইটো হিচাপত মানে মই স্মাৰ্ট মিটাৰটোৱে ভাল পাইছো উম সেইটোৱে সেইটোৱে
ৰবলাক ভুলকে লিখে
অ ভুলকে লিখে অ বেছি বেছিকে লিখে আৰু কেইজনা ধৰি দিয়ে কিবা এটা অ হয় আকৌ তেওঁলোকে বিল বিলাক ইয়াত চকু দিব লাগে আমিতো গম নাপাও ন আগৰ ম নে ব
অ আমিতো সেইবিলাক বুজি নাপাও গম নাপাও
ন ন আহিছে ন
জানাইহে জানে হয়
এতিয়া আকৌ আমি স্মাৰ্ট মিটাৰো গম পাই আমি ডেইলি ওপৰত আমাৰ কেইটকাকে আহিছে আমি এতিয়া মানে কি হৈছে গম পোৱা হৈছো হয়নে আৰু যেতিয়া তুমি চাবা আজি যদি পঞ্চাশ টকা আছে কালি কিন্তু চল্লিশ টকা আহিছে তেতিয়া আমি ভাবো যে কালি ইমান কম আহিছিল যে কেনেকা হয় আমি নহলে সেইটোকে কৰো নেকি অ অ হিচাপ কৰিব পাৰিম অ আমি মানে ধুনীয়াকে হিচাবি হৈ যাম আৰু আচলতে মানুহখিনি হিচাবি হবলৈ এটা ভাল মানে উপায় দিছে হয়নে আৰু এনেও ন আৰু তুমি জানানে বিদ্যুতটো এনেই অ বিদ্যুত এনে তুমি ক্ষতি কৰি থাকিবলৈ বেয়া নশুনে অ অ কামেদি কৰাই দিছে কামেদি কৰাই দি কিন্তু অ সেইটোে এতিয়া কামেদি কৰাই যেতিয়া মানুহে কৰিবই লাগিব ন সেইটো অ সেইটোৱে সেইটোৱে নিজৰ কথা অ সেইটোৱে কিন্তু কৰিবই লাগিব অ অ নিজৰ বেলেগৰ ভাল চিন্তা কৰিলে বেলেগ ব আৰু ন সেইটয়ে মানে সেইটোয়ে এটা ভাল হৈছে আৰু মানে বস্তু বিলাক যে ধৰি লওক চিজিল হয় ন কিছুমান বস্তু সময়ে সময়ে সেইটো এটা ভাল আৰু তোমাৰ আৰু মানুহে আগতে ধৰি লও চবাচোন ফেন খনে লগাই দিল অফ নকৰিলে সেইটো এটো এনে ব্যৱহাৰ বা এনে তুমি এনে হেৰি কৰিলা অকাৰ কৰিলা ন এ াই থৈ দিয়ে অ এনে কিছুমান মানুহৰ চাইাচোন অ এনেই জ্বলাই থৈিয়ে তুম ক'লেই ক'ব কি হ'লনো মোৰহে কি হল এনেকুৱা নিচিনা নহয় জানো অ কেই টকা নো আহিব কিন্তু সেই যে এটকা এটকা লাগি পেলাই যে ইমান টকা হয় ন কি এনে ভালে নহয় ন
দিয়া তুমি ভাত পানী খালানে নাই
অ তোমাৰ চাগৰ নেটৱৰ্কতটো অকনমান বেয়া নেকি
দিয়া অ হ'ব দিয়া
অ হ'ব দিয়া হ'ব দিয়া